এয়া মই এনেই আছো তই কি কৰি আছ।
মই কামলৈ আহিলো।
অ অ কি ট্ৰেক্টৰ লগাই আছে নে কি পথাৰত-
ট্ৰেক্টৰ হাল বাই আছোঁ অ
তই লাগি থাক কিমান মান বালি এতিয়ালৈকে।
এতিয়ালৈকে চাৰি বিঘা পাঁচ বিঘামান হ'ল।
অ অ মানে তই বাইছ নে নে ড্ৰাইভাৰ আছে তহঁতৰ মানে।
নাই আমাৰ বেলেগ ড্ৰাইভাৰ আছে।
অ অ ভাত পানী খাই বৈ গৈছ নে।
অ খালো ড্ৰাইভাৰে এয়া খাই আছে।
আহ অ তই কিহে খালী ভাত,
অ দালি, আলু, -
উম উম ঠিকে আছে ঠিকে আছে বাকী আচাৰ চাচাৰ মাছ চাছ নাই এতিয়া।
মাছ নাই।
হবই আমাৰফালে বাৰু মাছ চাছ ওলাইছিলে অ অ তাত কি পানী আছ। দিছ নেকি-
আছে আছে পানী, আছে।
অ তাকে পানী আছে যদি মাছ চাছ চাবি তাতে পাবও পাৰ হাল বাই থাকো পিছতো লোতাত মানে ৰৈ থাকি। থাকিলে মানে ওলাই যায় ন
উম মাছ ধৰিছে বাৰু কিছুমানে।
আহ আহ ঠিকে আছে ঠিকে আছে। বাকী খবৰ খাতি ভাল নে তহঁতৰ?
ভাল ভাল।
ঘৰত ভাল তহত দাদা হে ভাত খালো অ।
উম
বাকি তহঁতৰ দাদা আকৌ কেতিয়া আহিব?
আহিব আৰু তিনিমাহ মানৰ পিছত।
অ অ মানে এমাহলে ছুটি লৈ আহে ন
উম
উম উম
তহঁতৰ খেতি লাগিছ নাই?
আমাৰ খেতিত। আজি বোকা দিছিলে, খালি এতিয়া পানী নাই যে ৰুবলৈ মেলিবলৈ আজি হেতু কাৰণে নুৰুলেই।
আহ, কালি হাল বোৱাটো বোকা দিছে নি?
হা
কালি হাল বাই থোৱাটো বোকা দিছে নি?
অ সেই সেইটোৱে বোকাই দিয়া কথা আছিলে খালি আকৌ মানে মাও নোৱাৰে সেইকাৰণে, আজি বোকা চোকা নিদিলে আৰু।
উম উম
মানে নোৰুলেগে সেইটো হয় দিয়ে চলি আছে চলি আছে। খালি মৰিছে অলপ। কিছুমান মানে দূৰ কিবা বেমাৰ এটা সোমাইছে মহৰ কাৰণে আহিছে বোলে চুপাৰভাইজাৰে কৈছিলে মানে। কিবা সেই বেমাৰো জহত মৰিছে বোলে, আৰু সেইটো বেমাৰবোলে পাঁচদিন মানলৈ থাকিবই তাৰ পাছতহে যাব বোলে নিজনি।
উম
বাকী তো এতিয়া কলেজ গৈ আছ নাই?
নাই নাই কলেজ নাইযোৱা এতিয়া
কি এৰি এনেই নে আক পঢ়ি আছ
কলেজ পৰীক্ষা এদাই হৈছে এতিয়া নতুন আকৌ হ'ব
অহ অঁহ
উম
তাকে ডিগ্ৰীটো কমপ্লিট কৰি ল আও।
তাকে কমপ্লিট হব এইবছৰ
অহ আমাৰ এইফালে নাআহ নেকি তই আকৌ
সেইফালে আজি প্ৰগ্ৰেম নাই।
অহ আচ অহ অহ তাকে বাকী হেৰি এনেই কৰ'বাত ফুৰিবলৈ মেলিবলৈ যাম বুলি ভাবিছিলি নি?
ফুৰিবলে যাবলগীয়া নাই বাৰু সময় নাই এদিন যাবলে। চিনেমা চাবলৈ যাব পৰা হ'ল হেঁতেনে এদিন।
কিয়না চিনেমা খন বা আমি চালোগে আমাৰ লগৰ কেইটাৰ ৰাতি সিদিনাখন আঠটা বজাত গৈছিলো। মানে বি পি আতলে
চালিগে নেকি
চালো চালো মই। তোলে ফোন মাৰিম বুলি ভাবিছিলো তাৰপা আকৌ সেই আঠটামান বজাত আকৌ তোক যাবলৈ নিদিব বুলি সেইকাৰণে তোলে ফোনচোন নামাৰিলো ৰাতি অহ আহি আহি পোৱালে মানে আমাৰ চাৰে বাৰটা মান বাৰটা মান বাজিলে গে
অহ
সেইকাৰণে বোলো তোলে ফোন নামাৰিলো
উম
উম বাকী এতিয়া পথাৰ ৰোই ক'ত আছগে এতিয়া
পথাৰৰ এই আগফালে পথাৰ
অহ অহ ঠিকে আছে ঠিকে আছে লাগ দে
উম
বাকী একেবাৰে সন্ধিয়া লগাইহে উভতিবি আউ
সন্ধিয়া যাম অহ
তাকে হেৰি মাছ চাচ পাওঁ যদি লৈ আহিবিচোন দুটামান অক্ষ পালে ময়ো তোপা কেইটামান লৈ আহিমগে তই আনিবি সৰহকে অকণমান তাপা ময়ো তোপা লৈ আহিমগে উম তাকে তই এতিয়া ফুৰিবলে মানে আমি এনেকে যাম বুলি ভাবিছিলো পাহাৰৰ চাইদে
কেতিয়ালে
কেলে মানে হেৰি মানে তোৰ খেতিটো হাল চাল যোনদিনাখন নেবাও তই কবি মানে লগতে বাইক চাইক লৈ ওলাই যাম
হয় নেকি
অহ গোটেইকেইটা এনেকে পাহাৰৰ চাইদলে যাম বোলো পাহাৰৰ সৌন্দৰ্যটো চাব পাৰিম ধুনীয়াকে তাৰ পৰা আও ভাবিছিলো এই চেঁচা চাইদে তে যাওঁ আমি এই এইটো জলপ্ৰবাত নে এইতো পানী যে পৰি যে থাকে যে
উম ৱাটাৰফল
অহ তাতো চামগৈ বুলি ভাবিছিলোঁ সেইটো মানে যোনটো চেঁচাত যে আছে উম উম তাকেতো হাল চাল চালটো যোন দিন অহ অহ হাল চাল টো মানে ক হেৰি কৰ যোনদিনাখন নহয় সেইদিনাখন কবি উলিয়াম লগতে অ গৰমৰো দিন মানে লগতে তেতিয়া ঠাণ্ডাও হৈ আহিব পাৰিম।
উম এতিয়াই নগলে পিছত কেতিয়া যাবি।
উম উম এইটোৱে আৰু ফুৰা চোৱা বয়স দে
তাকেহে বাকী ভাত কিহে খালী?
ভাত মই দালি আছিলে তাৰপা আকৌ ঢেকীয়া আলুগুটি বুটমাহ এনেকে ভাত ভাজি তাৰপা খৰিচা চাটনি তেনেকে। ত তই কিহে খালি?
মই দালি ভাজি।
অ অ অ তহতৰ বৰ্তা এজনৰ যে বেমাৰ হৈছিলে ভাল হৈছে নাই এতিয়া।
ওম হৈছে হৈছে
অহ কি কি ওলাইছিলে ৰিপৰ্টত?
ৰিপৰ্টত লিভাৰৰ প্ৰব্লেম বুলি কৈছিলে।
অ অ তেতিয়া এতিয়া ভাল হৈছে ন মানে মেডিচিন চেডিচিন লৈ আছে আৰু।
ওম এতিয়া ভাল হৈছে অলপ।
অ অ ঠিকে ভাল হৈ থকাতো হে লাগে পাই। উম বাকী আমাৰ ফালে তেতিয়া আছে আছে আছে।
উম।
বাকী অ বাবা। পথাৰলৈ গ'ল মানে সেই আলি কোৰ মাৰিবলৈ গ'ল মই আকৌ ফাৰ্মত লাগিব লাগে যে মই সেইকাৰণে নাই যোৱা আৰু।
উম উম
কি তহঁত বোকা দিছে নাই?
আমাৰ বোকা দিয়া নাই আমাৰ দেৰি আছে অকমান।
অ অ মানে এইবাৰ কঠীয়া চঠীয়া পোৱা দেৰি ন সেইকাৰণে।
কঠীয়া পোৱা দেৰি হ'ল অকমান অহ। আজি কঠিয়া তুলিম।
তাকে আমাৰ ফালেও মানুহ বিলাকে ৰুই আছে। কঠীয়া তোলা ল'ৰা এটা ইয়াত আমাৰ এইফালে পাম বাৰু মই হেৰি ফোন মাৰি পেলাই সুধিম ৰহ। তোক তাৰপা জনাই আছোঁ মই।
কঠিয়া তোলা ল'ৰা এটা বিচাৰিবিচোন মোক লাগে মানে।
অহ।
বেছি নাই বাৰু পোন্ধৰ আশী মান তুলি দিলেই হ'ল।
অ তেতিয়া ফোন মাৰি পেলাই সুধিম তাৰপা তোক জনাই আছোঁ বাৰু। অহ অঁ
পইচা পাতি পইচা পাতি কিমান লয় কবি।
অ অ কিমান লয় বাৰু সেইটো সুধি পেলাই তোক কৈ আছোঁ মই। অলপমান পিছত অ অ
তোৰ মানে কঠিয়াতটো আহ আজি কাইলৈ কঠিয়াটো তুলি দিলে বোকা দিব লাগিব আৰু সোনকালে
অহ অহ ঘৰতে তেতিয়া ট্ৰেক্টৰো আছে সুবিধাও হ'ব লগতে বোকা চোকা দি পিনি ন।
তাকেহে।
বাকী মোৰ ট্ৰেক্টৰ এখন লওঁ লওঁ বুলি ভাবি আছোঁ। কিন্তু ই উ হেৰি তোৰ অহ অহ তোৰ চিনাকি এনেকে হেৰি আছে।
অ চিনাকি আছে বাৰু। ওচৰতে আছে ডিলাৰ
অহ অহ মানে সেই একেটা অ অ
কথা পাতি দিব পাৰিম বাৰু
অহ অহ তেতিয়া পাতি মেলি তই দিবিচোন মানে সুধি মেলি আৰু সেই মানে লো ইস্কতা চস্কতা এইবিলাক একেলগতে পাম নে সেইখন ডিলাৰতে
কৈ দিলে পাই যাবি আগতীয়াকে অৰ্ডাৰ দিব লাগিব যি লাগে চব পাবি
অ অ ঐ কেছ পেমেণ্টত দিয়ে নে নিদিয়ে বাও
কেছত অলপ প্ৰব্লেম আছে
অহ
ডাউন পেমেণ্টটো কেছ কৰিব পাৰি বাকীটো ফাইনেন্স কৰি দিব
অহ অহ এই মই মানে ই এম আই মানে এইটো হে ডাউন পেমেন্ট দি পেলাই ই এম আই কৰিলে মানে অকণমান বেছিকে যায়গে
বেছিকে যায় বাৰু তাত উপায় নাই নহয় নহলে
উম নহলে পিছত মানে পইচাটো নাথাকিলে মূৰটোও গৰম হৈ যায় পইচা চইচা বিচৰা মেলা ক্ষেত্ৰতো
উম সেইটো হয় বাও
বাকী আমাৰ এইফালে কেতিয়া মানে আহিবি
এইফালে আজি নহব বাৰু আজি ইয়াতে বাম হাল
অ তই তেতিয়া কাইলে আহিবি আহি পেলাই আমাৰ হতে তেতিয়া তই ফোনটোকে লগাবি দিলাৰ। বোলে তেতিয়া লগতে কথাটো জানি মেলি লম আও
অ পাৰিব
উম উম তাকেই এতিয়া হ'ব দে আৰু শুনিছ উম উম অ অ হ'ব দে তে